হেল্ল'
অ', কি কৰিছা কিবা কাম কৰি আছিলা নে?
অ', এই ঘৰৰ অলপ বাৰীখন চাফা কৰি আছিলো। আজি অলপ বতৰটো মানে ৰ'দত ৰ'দটোত দিলে অলপ শুকাই গৈছে যে বস্তুবিলাক
আহ,
তাতে অলপ চাফা চিকুণ কৰি আছিলোঁ মানে
অ', ভালে কৰিছা এই অলপ সেই এতিয়া বৰষুণ দি ব্লিচিং পাউদাৰো দি দি দিব লগা হয় তেতিয়া অকণমান বীজাণুটো কাটে
হয়, বাৰু আনি থৈছো বাৰু দিবলে
অ',
তাকে অলপ হাবি জংঘল বিলাকো মানে এই তাতো ইবিলাক কিছুমান মানে হেৰি আছে এনে বনবিলাক কিছুমান লতা বিলাক
অ', আমি তেওঁ ঘৰৰ নিজৰ ঘৰৰ ওচৰ চৌপাশটো পৰিষ্কাৰকে ৰাখিলেহে স্বাস্থ্য সুস্থ হৈ থাকিব।
হয়, হয়
এতিয়া মানে এইটো কিবা পৰিষ্কাৰ হয় ন থাকিলে দেখিবলৈও ভাল নালাগে জেগাটো উ
অ', দেখিবলৈ ভাল নালাগে
আৰু তাত মানে এইবিলাক মহ চহুৰ পৰাও বহুত হেৰি হৈ থাকে
উম, বেমাৰ আজাৰ বিয়পাই মইতো আৰু এতিয়া পানী পানী জমা হৈ থাকিলে তাত কণী পায় আকৌ সেইবোৰ গেলা প্ৰচাদ কি খাদ্যত পৰি পেলাই খাদ্য দুষিত কৰে পানীত পৰিলে দূষিত হয়, সেইকাৰণে যিমান পাৰে আমাৰ চৌপাশটো নি মানে প্ৰ প্ৰত্যক জনেই চাফা হব লাগিব মানে ঘৰখনৰ অকলে এজন ন চফা হলে নহব মানে গো গোটেই খিনি একেলগে চ হেৰি কৰিব লাগিব সমানে মানে বুজিব লাগিব। এজনে বোলে চফা কৰি গল ইজনে বোলে লেতেৰা কৰি গল।
অ তেনেকুৱা হ'লে নহ'ব। এতিয়াতো ঘৰৰ কথা বুলিয়ে নহয় মানে এতিয়া স্কুল কলেজ আমাৰ গাঁৱৰ মানে এইবিলাক নামঘৰৰ ওচৰৰ পৰা ধৰি লৈ তাৰ মানে গোটেই গাওখনৰ মানুহখিনিওটো হেৰি কৰিব লাগে অলপ
উম, হয়, হয়। অহ, এতিয়া কিছুমান এনেকুৱা মানুহ থাকে ইমান ধুনীয়াকে চাফা কৰিলেও তামোল খাই পেলাই তাতে পিকাব ৰঙা কৰি থব। অহ, বহুত খং উঠে মানে আৰু ইান ধুনীয়াকে চাফা কৰি থলো একেই এতিয়া যিবোৰ মানে এটা হোটেল হওক বা এনেকুৱা অনুষ্ঠান বোৰ কিছুমান ইমান ধুনীয়া এটা হস্পিতেলৰ কথা কৈছো ইমান মানে ধুনীয়াকে চাফা চিকুণকে থোৱা কিছুমান এ লাগিয়ে থাকে ন কাম কৰিয়ে থাকে তাতে মানে মানুহবোৰ গৈ পেলাই পিকাব গে আকৌবোৰ টয়লেট বোৰ ইমান লেতেৰা কৰি কৰি থয়।
ই মানে ইউজ কৰিলেও চব অলপ চাফা কৰি থোৱা নাহে।
অ', সেইটোয়ে মানে এটা কথা গম পাইছে নাই যোনে মানে ঘৰ খন নিজে ভাল কৰি ৰাখে সি হে বেলেগত গৈ পেলাই ভাল কৰিবগে পাৰে মানে। যিয়ে মানে তোমাৰ ঘৰ খনকে মানে চাফা চিকুণ কৰিব নোৱাৰে সি আনৰ বেলেগ জেগাতোতো একেই।
হয়, হয়, বাৰু। সেইটো এতিয়া বহুত হেৰিয়াত দেখিছো আমাৰ ইয়াতো এতিয়া হস্পিতেলতো মানে তুমি বাথৰুম তলৈ যাব নোৱাৰা মানে এতিয়া ম মতা লোৱা মানে মতা মানুহৰ কথাটো বেলেগে মাইকী মানুহে মানে একেবাৰে যাব নোৱাৰে। এনেকুৱাই লেতেৰা কৰি দিয়া চফা কৰিলেও এতিয়া মানুহে নিজে লেতেৰা কৰি পেল লে থ
কিমান চাফা কৰিব আৰু ক'ব পাৰে এ আমাৰ মানে তে ৰাস্তা, ৰাস্তা ইমান ধুনীয়াকে বনোৱা দলং, ৰাস্তা, ৰং সানি ইমান ধুনীয়াাকৈ থয় কিন্তু তাতে তামোলৰ পিক পেলাবগে চিখৰ বাকলি পেলাবগে, বহুত বেয়া হৈছে। মানুহবোৰৰ কাৰনেই মানে এইোৰ পৰিৱেশটো বিনষ্ট হৈ গৈছে।
হয় বাৰু সেইতও কিছুমান এনেকুৱা থাকে কিবা কিবি এইবিলাক চি, মানে এনেকা চিপচ টিপচ খাই পেলাই বাকলি বিলাকে য'তে ত'তে এ নলাাবলাক কাষত পেলাই দিয়ে নহয়, তাৰপৰা নলাাবলাক তাতে বন্ধ হৈ যায়।
স্বচ্ছতা খিনি মানে আমি নিজেই কৰিব লাগিব।
এতিয়া গুৱাহাটীৰ নিচিনা জেগাত পানীতটো সেইকাৰণে হৈ যায় পানী যে হৈ যায়। তবিলাক যা, লেতেৰা সেইবিলাক পেলাই দিয়ে য'তে ত'তে।
উম। ইমান ডাঙৰ ডাঙৰ মানে ইমান ধনী ধনী মানুহ সেইবোৰ, আৰু শিক্ষিত মানুহ সিহঁত। তেওঁলোক তেওঁলোক শিক্ষিত হৈও মানে তেনেকুৱা কাম কৰে নিজৰ প্ৰয়োজনীয় বস্তু খিনি ত তে উলিয়াই দিয়ে নলাবোৰ বন্ধ হয় পানী জমা হৈ যায়। কিয় অকল মানে ৰুমটো চফা কৰি থলে নহ'ব ন?
হয়, হয়, তেওঁলোকে নিজে কৰিব তাৰপিছত ক'ব যে এইটো বস্তুতটো ভালকে বনোৱা নাই চৰকাৰৰ ভুল আমুক তামুক। নিজে লেতেৰা বস্তু খিনি পেলাব। পানীতো যাব নোৱাৰিলেতো পানী ফুল হবই।
প্ৰতিটো কাৰ্যালয় নিজে সজাগ হলেহে মানে এ মই সজাগ হলেহে মই মানে মোৰ আগলে মানে দেখাব পাৰিম বা তুমি হ'লেহ তুমি ঘৰখন দেখা খাব পাৰিবা।
হয়, হয়।
চৰকাৰে এতিয়া আৰু উলিয়াইছে স্বচ্ছ ভাৰত অভিযান।
অঁ, চৰকাৰে উলিয়াইছে অঁ।
উম। এতিয়া আমি ওচৰৰ স্কুল হক ওচৰত থকা বা নামঘৰ পাংগন সেইবোৰ আমি নিজে মানে জাৰু চাৰু দি চাফা কৰিব লাগি থাকে লাগে
হয় বাৰু সেইটো
প্ৰত্যেকেই মানে এইটো কণ দিব লাগিব হয় হয় মানে আমি এতিয়া এই য'তে ত'তে যি টি বস্তুবোৰ পেলাব নালাগে টেমাই হওক বা আমি কেঁচা খিনি পিনী এটাত পেলাব লাগে বা আমাৰ শুকান বস্তু এটাত পেলাব লাগে এনেকুৱা কৰিব লাগে। টেমা চেমাবোৰ মানে তাত পেলাব লাগে, যিখিনি কেঁচা বস্তু যটো তিতা সেইখিনি মানে বেলেগত পেলাব লাগে। দুটা মানে ডাষ্টবিন মানে আৰু অ ওচৰতো ডাষ্টবিন বোৰ থাকিব লাগে।
হয়, হয়, এতিয়া মানে ডাষ্টবিন এনেকুৱা এনেকুৱা কিছুমানো মানুহ আছে যে ডাষ্টবিন টো থকাৰ পিছত ডাষ্টবিন টো ওচৰতে থাকিব তথাপিও মানে ডাবিনটোত নেপেলাই বলেগ ফালে দলিয়াই গুচ যায় বস্তু
বেলেগৰ ধলে ধবিত যায় সেইবোৰে সেইবোৰে এতিয়া দেশখন আৰু কিছুমান দেশ চাবাচোন বহুত আমাৰ ভাৰতৰ ভাৰতৰ বাহিৰৰ মানে কিছুমান আমেৰিকাই হওক বা অ যিয় নহয় বুতা অ ইমান চাফা ৰাস্তাত মানে ইমান ধুনীয়াাকৈ থৈ দিয়ে আৰু সিহঁতৰ মানে এনেকে কিবা মানে বেয়া বেয়া কৰিলে মানে তাত পইচা ভৰিব লাগিব মানে
হয় সেইটো আমাৰ দেশতো তেনেকুৱা এটা ৰুল মানি দিয়াহেতেনো আমাৰো তেনেকুৱা হৈ গলহেতেন
অ
এতিয়া তাৰমানে তাৰ মানুহ বিলাকে নিজে নিজে বুজি পায় কিন্তু আমাৰ ইয়াত মানে ত' সেইটো নাই
উ তেওঁলোক মানে তেওঁলোক মানে হা নিজেও চাফা নিজৰ ঘৰখনো চাফাকে ৰাখে সেইকাৰণে নিজৰ জেগা খিনিও চফা কৰি ৰাখে কিন্তু আমাৰ ইয়াত আকৌ নিজে লেতেৰা মানুহবোৰ চব বুলি কোৱা নাই মানে কিছুমান আৰু
অ কিছুমানে আকৌ নিজৰ ঘৰখন চাফা কৰিব পাৰে মানে কিন্তু বেলেগতো নাচায় বেলেগৰ জেগাত
ন চাই অ সেইটোয়ে নিজৰ ঘৰখনো মানে কিছুমানে নিজৰ ৰুম টোহে চাফা কৰে উম অকল তুমি মই বুজিলে নহব নহ চবেই বুজিব লাগিব
এতিয়া সবেই যদি বুজি পোৱাহেঁতেন
বাকী পাচলি চাচলি হৈছে নাই ঘৰত হেল্ল'
দুদিনৰ পৰা বৰষুণ দি দিলে যে হেল্ল' তাই তাৰ কাৰণে মানে অলপ হেৰিও আছে বেয়াও হৈ গৈছে
মই শুনি আছো কৈ থাকা
অ দুদিন মান মানে বৰষুণ দি দিলত অলপ বেয়া হৈ গৈছে তাৰপৰা মানে বৰষুণতে অলপ প্ৰব্লেমো দি দি আছে
আহ
সেইকাৰণে মানে অলপ হৈছে বাৰু অলপ তোমালোকৰ আছেনে নাই শাক পাচলি খেতি বাতি খেতি বাতি মাটি ৰুইছে আৰু এতিয়া সাতৰ পিছত কালিৰ পৰা অকমান আৰম্ভ হৈ যায়
আহ
তোমালোকৰ কিবা শাক পাচলি আছেনে ঘৰত
কেৰেলা কুন্দুলি এনেকুৱা আৰু
তাকে এতিয়া আমাৰ ইয়াৰ মানুহ বিলাকো মানে বহুতো বেয়া হৈ গৈছে এইটো পুৰা বৰষুণ দিন
অ'।
ম, মা মায়ে মাতিবলে গ'ল আৰু পাপা জানো কোন কে মই গম পোৱা নাই। মই অলপ চাফ-চিকুণ কৰি আছিলো।
অ'। অ', ভালেই কৰিছা আৰু এতিয়া সাপৰ ছিজনহে হৈছে আজ যিহে সাপ আমাৰ ঘৰত তেতিয়ালৈকে চাৰি তেল মাহ ওলালেই।
আমৰ হ'ল তাকো এই ৰাতি আৰু কেতিয়াবা ৰাতি ৰাতি এইবিলাক এইবিলাক দৰ্জা খনৰ মুখ আগত ৰখি থাকেহি হাবি সোপা
অ সাপ গুই
হয় হয় এইবিলাক মানে হাবি চাবি বিলাক বেছি হলে আহিবলৈ সুবিধাটো পাই যায়
উম মানে মানে অকমান চাফা চিকুণ কৰি ৰাখিব লাগে আৰু
হয় হয় বাউ হেইতো
দিবই নালাগে।
হয় উম, জু এতিয়া বাৰিষ সেইটো বেছিয়ে হ'ব। জ কোন জা
অহ, তাৰপিছত এইফালে কেতিয়া আহিবা? উম, এ হেৰি বৌ হেৰি কি খেতি মাটি অ', খেতি মাটি এটা হ'লে আহিবা, থকাকে আহিবা।
অ', অ', হ'ব যাম বাৰু। মাও কৈ আছিলে যাম বুলি।
অ', অ', আহিবা থকাকে আহিবা অ', নহয় আৰু আজিকালি কাৰো সময়ে নাই ঘ
অ', অ'। আজিকালি মানে থকা মেলা হেইটো ইমান নাইকিয়াই হ'ল আলহী মানে গ'লেও খন্তেকিয়া মানে থকা কমেলাটো নাই।
খন্তেকীয়া সময় আই আৰু এতিয়া ভন্টিও পৰীক্ষা এতিয়া এদা হ'ল নহয় বাই।
ভণ্টি পৰীক্ষা আজি এদায় হৈছে। আকৌ হে অ', অ', জুলাই ত' সেইবাৰ গৰম বন্ধ দিব তেহেঁতকো।
অহ, নহ'লে তাইকে পঠাই দিবা।
প্ৰাই মানে অকলে এতিয়া যাবলৈও বেয়া সৰু যে অলপ।
অ', নহয় চেণ্টাৰত থৈ থঙবলৈগে হ'ল মই ৰৈ যাম নেকি?
অ', অ', হ'ব বাৰু। এয়া তাই আকৌ যায় নে নাযায়, লাষ্ট কৰে নহয় অকলে যাবলৈ। মা, মা ঘৰত নগ'লে লগত।
নাচটোও বেছি।
তাকেহে ছোৱালী মানুহ যে।
অ', অ', অকলে বেয়াও বাৰু।
হয় বাৰু, অকলে বেয়াও মানে এতিয়া তোমালোকৰ ঘৰত থাকিলেও মানে এতিয়া মাক নাথাকিলে অক কিবা কিবি ক'বলৈও লাজ কৰে, কিবা এটা দৰ
অ', হয়, হয়, হয়, হয়। আমিও আগতে তেনেকুৱাই আছ
হয় বাৰু সেইটো।
এনে যিমান ঘূৰি ফুৰিলেও মানে হেৰি এ এনেকে দূৰলে মানে মা নোহোৱাকে যাব নোৱাৰো মানে আৰু মা গ'লে আৰু লগতে যাব।
হয়, হয়, এতিয়া মাকৰ লগত মাতি ৰুই আছেগে মানে?
অ', এতিয়া আৰু গৰম বন্ধ আৰু।
হোম--মাকৰ লগত তাকে মাতি ৰুব গৈ।
অ' ভাত কিহে খাল?
ভাত। এ জাল পাতিছিলো ৰাতিপুৱা। তাৰে জালত মাছ লাগিছিলে, এতিয়া আবেলি সময়ত তাকে মায়ে। ভাজিলে।
অহ'।
তাৰপৰা খাই বৈ পথাৰলৈ গৈছে আৰু আবেলি সময়ত দুপৰীয়া ইয়াত দিনত বতৰটোও ভাল নহয়। এতিয়া বতৰটো ভাল কৰিলত পথাৰলৈ গৈছে আৰু।
ফোন নকৰা হৈ থাকিলে আকৌ।
এইকেদিন অকণমান এই কামত ব্যস্ত হয় থাকিলোঁ।
অহ। মইে বোলো তাকে ফোন এটা কওঁ বুলি কৰিলোঁ। হ'ব দিয়া তুমি লা, মই তোমাৰ বহুতকন সময় খাই দিলো।
এ হ'ব একো নাই। সদায়নো কিমান কাম কৰিবা। সদায় কামটো কৰি থকাই হয়।